হেল্ল', এনে আছো।
অ' চাহ খালা। চাহ খালানে। হেল্ল'। হেল্ল', চাহ খালানে। হেল্ল'। আপোনাৰ মাতটো অহা নাই চাহ খালা নে নাই।
হেল্ল'।
অ'।
অ' খালোঁ, আপুনি খালে।
উম, মই খালোঁ, তুমি কোন ক্লাছত পঢ়ি আছানো।
মই টুৱেল্ভত পঢ়ি আছোঁ।
হয় নেকি।
অ'।
তোমাৰ কিবা সপোন আছে নে।
উম, মোৰ সপোন আছে।
কি হোৱা সপোন আছে।
মোৰ নাৰ্চ হোৱা সপোন আছে।
অ'।
আপোনাৰ কিবা সপোন আছেনে।
মোৰ আছে সপোন না চোৱাই আপোনাৰ বুলি ক'ব নালাগে দিয়ক তুমি বুলি ক'লেও হব।
অ' হ'ব।
অ'। তোমালোকৰ ঘৰত কোন কোন আছে। ভালে এ দিয়া, তোমালোকৰ ঘৰত কোন কোন আছে।
আমাৰ ঘৰত মই ভাইটি আৰু মা, তোমালোকৰ ঘৰত।
মোৰ ঘৰত মই মোৰ আব্বা ভাইটি আৰু মই।
অ'।
তোমালোকৰ খেতি বাতি কৰে নে।
অ' কৰে।
অ', অ'। নিজে কৰে নে নে মানে আনে হাজিৰা মানুহ লগায়।
হাজিৰা মানুহও লগায়।
অ' এনে খেতি যে কৰে হাল বালে ট্ৰেক্টৰ দি হাল বায় নে মানে নিজৰ গৰু দি কিনে হাল বায়।
ট্রেক্টৰ দি হাল বায় আজিৰ দিনত আৰু ক'তনো গৰু আছে। গৰু দি নাবায় মানে। ট্ৰেক্টৰেৰে বায়।
অহ', তুমি সেউজীয়া শাক পাচলি খুৱানে।
সেউজীয়া শাক পাচলি খাওঁ ইমান নাখাওঁ মানে। ভাল লগাখিনি খাও আৰু তুমি খুৱানে।
খাও মাজে - মাজে ইমান বস্তু নেখাও বাৰু।
অহ ', মইয়ো।
অহ',
তোমালোকৰ খেতি বাতি কৰে নে।
অহ ', খেতি কৰে আমাৰ। মানে মিচিং খেতি নকৰে বড়ো খেতি সেইটো মানে মিচিং খেতিতকে বড়ো খেতি কৰে ন সেইটো খেতি নকৰে, সেই শাৰি খেতিৰ সেইটো কৰে।
অহ ', আমাৰ দুয়োটাই কৰে বাৰু।
ৰোৱাও যেতিয়া কঠিয়াই ৰুব লগা হয় তেতিয়া। গৰুৱ দিয়ে হাল বাই লয় কাৰণ ঘৰুদি নহ'লেতো হাল বাব নোৱাৰি ন।
অহ ',
সেইকাৰণে গৰুৱে দিয়া হাল বাই কিনে আমাৰে কঠীয়াটো পেলাই।
অহ ',
কথিয়াটো পেলাইহে সনেকে কৰে আৰু।
অহ ',
অহ ',
আমাৰ দুয়োটাই কৰে
অহ ', তোমালোকৰ ঘৰত খ পাচলি কৰে নে।
চিলে
অহ ',
ভেণ্ডি দি তাৰপিছত ৰঙালাও। এনেকে মানে।
অহ ', মানে পঢ়া শুনা কেনেকুৱা চলি আছে তোমাৰ।
অহ', ভালে চলি আছে। তোমাৰ?
ভালেই চলি আছে আৰু।
অহ ', তোমালোকৰ শাক পাচলি খেতি কৰেনে?
নাই আমাৰ শাক পাচলি খেতি নকৰে। তোমালোকৰ ঘৰত কি - কি ফলৰ গছ আছে।
আমাৰ ঘৰত মধুৰি আম আছে আম আছে। চে। কল, কঁঠাল, তাৰপিছত, বগৰী।
উম
জামুক
অ চিনাকি হৈ হৈছে যেতিয়া দিবা আমাকো
অ দিম
আহ
তোমালোকৰ কি কি ফলৰ গছ আছে
আমাৰ আম ছে, কল আছে, তাছত অ', জামুক আছিলে কাটি দিছে। মধুৰিআম এডাল আছে লগাই নাই।
অ'।
সেইয়াই আৰু।
অ'। আমাৰ লাগিছে।
মা'হত কি কৰি আছে?
মা'হত আছে এনে।
অ'। তোমাৰ ভাইটিয়ে পঢ়ি আছ তেনে?
অ', পঢ়ি আছে।
তোমাৰ ভাইটি?
পঢ়ি আছে, এইবাৰ ক্লাছ ফাইভত পঢ়ি আছে।
অ', কিমান এজ?
এইচটো এবাৰ ইলেভেন হৈছে আৰু।
অ'।
তুমি ঘৰৰ ডাঙনে সৰু?
মই আমাৰ ঘৰৰ মই মাজু।
অ'। তোমাৰ ওপৰত দাদা আছে নে বা আছে?
বা আছে।
অ', বা ঘৰতে আছে নে, নে বিয়া হ'ল?
বিয়া হ'ল। লাভ মেৰেজ?
অ', আজিকালি সেইটোৱে চলিছে বেছি।
অ'।
অ'।
ভালেনে?
ভালেই আৰু তোমাৰ?
অ', ভালে।
উ।
কি খালা?
এয়া মই চাহ খালো। তুমি?
মইও চাহ খালো।
অঁ।
তোমালোকৰ ঘৰত নেমু গছ আছেনে নাই?
আছে আমাৰ ঘৰত নেমু গছ, তোমালোকৰ ঘৰত আছে?
অ', আমাৰ ঘৰতো আছে।
অ', তোমালোকৰ ঘৰত কি কি আচাৰ বনাই?
আমাৰ ঘৰত, আম আচাৰ বনাই যিহেতু ঘৰতে আম আছে।
অঁ।
বগৰী বনায়। জলফাই এইকেইটা আচাৰ বেছি বনোৱা হয় আৰু জলকি কিয়া চাৰোতো বনোৱা হয় ভোট জলকীয়া হওক বা এনেকুৱা মানে শুকান জলকীয়া দি
অঁ, অঁ, অঁ এনে তুমি আছ আছাৰ বনোৱা নে নবনোৱা কেনেকে বনোৱা অলপ কবা নে?
মই আচাৰ যোৱা বছৰ বনাইছিলো এবাৰ।
কেনেকে বনাইছিলা বাৰু?
উম জলকীয়া আচাৰ বনাইছিলো। আগত ধুনীয়াকে মানে যিমানখিনি মছলা মাই মছলা লাগে গোটেইখিনি গুৰি কৰি ল'লো। গুৰি কৰি পেলাই তাৰপিছত ৰাখি জলকীয়া খিনি তেলত দিছো।
উম।
তেলখিনি গৰম কৰা গৰম কৰি লৈ পেলে তাৰপিছত তেতিয়া মছলাখিনি সানি দিছো।
অঁ।
তাৰপিছত অলপ সময় ঠাণ্ডা হোৱাৰ পিছত অলপ চেনিও দিছো। টো মানে অলপ মিঠা মিঠা লাগিব কাৰণে যিহেতু ইমান জ্বলা ন সেইটো কাৰণে তাৰপিছত ঠাণ্ডা হোৱা পিছত বয়ামত ভৰাই দিছো।
এনেই এতিয়াও বৈয়ামতটো ৰ'দত দি থকা নে বৈয়ামটো ৰ'দত
তু মায়ে ৰ'দত দি থাকিব দিয়ে। তেতিয়াহে থাকে আকৌ।
অঁ।
মেই য়া। তুমি বনোৱা নে নবনোৱা?
বনাও আমৰ আচাৰ বনাও। প্ৰথমবাৰ মানে কেঁচা আমটো যেতিয়া মানে গছৰ পৰা সৰে ন সেইটো ধুনীয়াকে ধুও ধুই কিনে কাটো কাটি কিনে বৰামত মানে নিমখ দি কিনে পানী দি কিনে ভৰাই থৈ দিওঁ তিনদিন মান ভৰাই থৈ দিয়াৰ পিছত তিন দিন হওঁক এসপ্তাহ হওঁক ভৰাই থৈ দিয়া পিছত যেতিয়া অলপ সিজা নিচিনা হৈ যায় ন আমটো তেতিয়া অলপমান চালনি দি কিনে পানীটো সৰিব দিওঁ দি উঠি কিনে মানে আমি চব্জি বনালে যিমান মছলা দিওঁ আৰু প্ৰত্যেকটো মছলা দিিক এনে তেতিয়া বস্তু তেল খিনি দি কিনে প্ৰকটো মছলা দি পগাই লওঁ পগাই লৈ উঠি তেতিয়া তাৰ ওপৰত আমখিনি দি আমখিনিও পগাও যেতিয়া মানে আমখিনি পগোৱাৰ পিছত আমখিনিৰ ভিতৰত গোটেই মছলাখিনি সোমাব শছ তেতিয়া বৰা মতাত ভৰাই কিনে বয়ামটো তেতিয়া অলপ ৰ'দত এদিন মানে এদিনৰ মূৰে মূৰে ৰ'দত দি থাকো তেতিয়া মানে খাবলৈ ভাল হয় আৰু আচাৰ খিনি তুমি কিবা চব্জি বনাব জানানে
অঁ জানো
অ কি কি বনাবাব জানা জানো মই ইমান নহয়
মই সেই ইমান নহয় আৰু
এনেই কি কি জানা
জানো ভাজি বনাব জানো
আহ
তাৰপিছতে এই কিব কিবি মাংস চিকেন টিকেন এনেকে জানো মাছৰ মাছ জানু বনাবৰ কাৰণে
অ
সে চাহ তাহ বনাব জানো আৰু
অ জানো সেইখিনি মাছ বনাব জানো মানে মাছ যেনেকে বিলাহী দি কিনে নাইবা পিয়াজ দি কিনে সেনেকে বনাব জ তাৰপিছত মাংস মাংস আলু আলু দি নাইবা কিছুমানেো লাও দি খায় ন মকে লাও দি কেনেকে বনাব জানো
অ'
আৰু তোমালোকৰেইফে মানে তোমালোকৰ তাত কচু চচু খাই নে নেখায় যেনেকে কচু পেেতাতটো হওক নাইবা কচু
অ খাই আমাৰ এইফালে খাই বাট মই ইমান ভাল নাপাওঁ এইটো বস্তু
এনে তোমাৰ মায়ে বনায় নে
অ' মায়ে বনায় আমাৰ মায়ে সায়
অ' কেনেকে বনাই দেখিছানে নাই।
ভাল কচু।
অ' কেনেকে বনাই দেখিছিলা নে নাই
অ' এই কলা কচুটো যে সেইটো বনোৱা দেখিছো বাৰু এ-এইখিনিও দে দেখিছো সেইটো দে শিকিছোঁ আগত ধুনীয়াকে কাটি পেলাই ধুই ল'ব, ধুই পেলাই তাৰপিছত তেতিয়া অলপ মানে, কেৰাহীত দি গৰম কৰি ল'ব যেতিয়া পমি যাব তেতিয়া ধুন অ, মান মছলা, বটা মছলা ইউজ কৰে জালুক-জলকীয়া তেনেকে পিয়াজ চিয়াজ দি পেলাই ধুনীয়াকে তেল মাৰি বহাই দি লগত কিবা কিবাকিবি এনে থাকিলে কিবা মাছ-চাছ দি দিয়ে তেনে তে মানে হৈ যায় আৰু, খাবলৈ টেষ্টি হয় আৰু কচুপেতাত টো যে সেইটোও বনাও বনোৱা মানে দেখিছোঁ আৰু
অ, এতিয়া হ'ব দিয়া। হেল্ল' এতিয়া হ'ব দিয়া কালিলৈ কল কৰিম।
ঠিক আছে।